অ'।
ভাত খালা এ শুইছো আৰু। ভাত পানী খাই
তাকোতো টাইমো হয় টাইমো হৈছে নহয় ন।
টাইম হৈছে, টাইম হৈছে। টোপনি আহিব দেখোন অলপ পিছতে মোৰ। ৰাতিপুৱাই মানে এখন কামো লাগে আৰু। অ', নাথাকিলে চিন্তাই নাই এ থাকো।
সেইটো, সেইটো আকৌ তোমাৰ সেই বৰষুণডাল দি দিওঁ এতিয়া আকৌ ৰ'দ তেল দিবলৈ ওলাইছে নহয় এতিয়াতো আৰু ভাল পাবা গৰমত।
একেবাৰেও ইমান অশান্তি লাগে নহয় অ', শেষ, শেষ, শেষ হ'বৰ দুদিনা
থাকিয়ে কিবা লাগে তোমাৰ ভাবাচোন তুমি তাত থাকি কেনেকুৱা লাগিব তুমি নিজে ভাবিছাচোন এবাৰ।
ত তাৰ পৰাৰা আকৌ তোমাৰ এই একৈশ তাৰিখৰ পৰা আবেলি আবেলি যোৱাতটো আছেই নহয়। সেইটোতো মোৰ বৰ অশান্তি কৰ আৰু ম একো কাম নহয় সেইটোতো খেইটোত গ'লে।
দিন কণ্টিনিউাচলি যাবই লাগে ন।
পাঁচদিন দ পাঁচদিন বেলেগ এটা যায় পাঁচদিন মই যাওঁ।
সেইটো হ'লে বাৰু ভালেই যদি পাঁচদিন যাব লাগে।
এ তেওঁ পাঁচ দিন কামো তেল বহুত যায় পাঁচশ টকা যায় পাঁচ দিনত তেল। এ মোৰ দি উঠি পাঁচ দিন গ'লে পাঁচশ টকা তেল নাযায়ও।
উম সেইটো হয়। ইয়াত তোমাৰ দুই কিলোমিটাৰ হয়নে নহয় অহা যোৱা? এ অহা যোৱা দুই কিলোমিটাৰ নহয় ঠিক চাৰি আন
আৰু তোমাৰ
কেইটামান হয় নেকি ইয়াৰ পৰা তমি চাপৰিলৈকে যওঁতে।
নহয় নহয় এই পাঁচদিন অফিচলৈ যোৱা কথাটো কৈছো টাউনলৈ। টাউনলৈ যোৱা
গম পাইছো ইয়ালৈ গ'লে তোমাৰ, ইয়ালৈ গ'লে তোমাৰ কমি যায় তেলটো।
মোৰ পঞ্চাছ টকা পৰে, পঞ্চাছ টকা অকণ বেছি পৰে আপ-ডাউন।
তুমি ধৰা তুমি দহদিন যাব পাৰা, আন দহ দিন যাব পাৰা।
যাব আৰামছে আনিদিম কিন্তু ইয়াত মই পাঁচ দিন পাঁচ দিন যাব। নহয় এতিয়া নোপোৱা, এতিয়া যে এতিয়া মই এতিয়া যে মই এ এশ টকাতো নাপাওঁ গম পোৱা? মাইলেজ বহুত কমি আহিছে ন তেলৰ?